হেল্ল'!
কি কৰিছ?
এয়া তোমাক আহ ঔষধ খাই আছিলো।
ঐষদ খাইআছিলে নেকি।
উম কাহৰ কাহ হৈছে সংসাৰৰ।
খুব ফ্ৰিজৰ পানী খু পা খা।
হি হি ৰাতি আকৌ তোমাৰ টেবুল ফেনডাল লগাই থ ও যে।
ভাৰো ভাল কৰি দহ।
উম নকবা আৰু একেবাৰে বুকুতে পৰে।
হস্পিটেল পাবি গে কোন বা দিনাখন ৰ।
তাকে হে চাহ- তাহ খালা।
চাহ মানে ভাতে খালো।
ভাতে খাবাই দিয়া।
ভাতেই খালো বোলো ৰাতিপুৱাই।
অ অ ঠিকেই আছে।
ভালকে পাইছে ন কাহে।
উম নকবা আৰু ভালকে পাইছে একদম মোৰ পালে একদম ভালকে পাইতো। জল্দি নেৰে মোৰ এবাৰ পালে। এডমিট হৈ আহিছোহে মাজতে।
ফ্রিজ পানী নাখাবি দেই।
ফিজৰ পানী মানে তোমাৰ কেতিয়াবা গৰম লাগিলে লগতে খাই দিওঁ।
সেইকাৰণে ভাবি আকৌ ভাল পওঁ। পোৱা হোলে।
উম বাপেক।
বাপেক কাম লে গ'ল।
উম তুমিও অক'লে এতিয়া।
আছে মাহত আছে।
অ কি কৰিছে।
ম নিজৰ কামে কামে চব ব্যস্ত।
উম আমাৰ আকৌ মা হেৰিলে গ'ল টাউন গ'ল।
টাউন গ'ল কিয়।
এই তোমাৰ কিবা গোটৰ কাম। কাম আছিলে বোলে।
চিতধা। আমাৰো সেইৰ কামতো দৌৰাই ফুৰে দটো পঁচিশ হাজাৰ টকা দিব।
উম।
ক'ত ক'ত দৌৰিবৈলে গ'লে ঠিকান নাই আৰু।
দিব জানো।
তাকে নো পোৱা কথা আছে কি হয় মোৰ।
অ য়গা চগা কৰাইছিলে নহয় গৈছিলা।
আমাৰ ফালে হোৱা নাই দেখোন।
নাই হোৱা নেকি।
নাই হোৱা।
আমাৰ আকৌ এইফালৰ পৰা গৈছে আকৌ এই খুুৰীহঁত।
আমাৰ হ'বই চাগে মাজতে ফটো চটো লৈছে।
উম। আকৌ গছ পুলি ৰুলা?
গছ পুলি ৰুলো। অঁ,
উম, আমাৰ এ এইফালে তোমাৰ গছ পুলিৰ যোদিনাখন চাবমিট কৰিব লাগে, সেইদিনাখন একেবাৰে লাষ্ট দেট, ৰ দিনা মায়ে মানে ছাবমিট কৰিছে গছৰ পুলি।
আমাৰ সেইদিনাখন মই ঘৰলে গৈছিলো যে,
উম
আমাৰ কিবা ফটো বিচাৰাইছিল আমাৰ নাইয়ে তাৰপা আহি পেলাই দিছো। বাৰ তাৰিখে লাষ্ট ডেট আছিলে।
অ
নহলে নহ'ল এ,
উম উম আমাৰ মায়েকে ৰাতি দিছে। মানে কোনেও নকলে মাক, তাৰপিছত চনুৰ লগত কথা পাতি থকোতে ওলালে,
মও গম নাপাও সেইদিনাখন তাৰপা অহাৰ পিছতহে কৈছে,
সি কৈছে বোলে মায়ে তেনেকা হেৰি দিলে জানো ফটো, মই কচো কিহৰ ফটো? কৈছে গছ গছ পুলি ৰোৱা ফটো লাগি দিব লাগে নহয়। মই কৈছো মই নাজানো নহয় তাৰপিছত আকৌ, মাক ক'লো মায়ে কৈছে ময়ো নাজানো নহয় আজি লাষ্ট বুলি আকৌ ৰাতি ধুমা ধুম বিহুৰত, ঘৰৰ পৰা একেবাৰে ফটো চটো উঠাই পেলাই দিছোঁ। বৰ বেয়াও মানুহবিলাক নকয়, নিজে দি আজৰি হল।
উম
এইবিলাক মানে কবা আৰু, বাকী কি কৰি আছা?
সেই কাপোৰ এখন উলিয়াই লৈছো ৰ ব্লাউজ এটা কাটো বোলো ইউটিউবত চাওঁ,
ব্লাউজ কাটা?
উম তাকে বোলো উলিয়াই লৈছো চাবলৈ,
উম
কি হয় ভগৱানে জানে,
উম কি কাটি আছা নে?
উম কাটা হ'ল বাৰু তাকে আগতে কাটা আছিলে। তাৰাপা মই খুজোৱাই নাই তেনেকে পেলাই থৈছো।
মোৰো কাহ ডাল একেবাৰে আজি ইমান ধৰিছে।
উম
তাৰপিছত চুনুলৈ কথা পাতিলো একেবাৰে সি কৈছে বোলে একেবাৰে ইমান কাহ হৈছে নে তোমাৰ বোলে এৰাতিতে।
চোন নকবা আৰু ঠেণ্ডাৰ মানে ঠেণ্ডাত খোৱাৰ ফল।
চনুক এবাৰ লৈ আহিবি অ আমাৰ ইয়ালে আমাৰ ঘৰলে এবাৰ লৈ আহিবি চনুক।
কাক?
চনো।
অ চনো।
অ'।
অ লৈ যাম ৰপ বাই সি ঘৰৰ পৰা নোলায় নহই তেনেকে।
নাহে ন।
ঘৰৰ তলতে সোমাই থাকে এনি টাইম।
প্ৰত্যেকে ভিনদৌ হতৰ ঘৰৰ পৰা আহোংগে বলা তেতিয়াহে তোমালোকৰ
উম মই কম ৰ'বা তাক কলে আহিব
নামাটিবি আকৌ আ তাবিজ এ মোৰ কথাজিকে পতা নাই যে ভাল নালাগে নহয়
ভিনদেউক পাতিব দিবা
অ তাক পাতিব দিম ৰ।
উ। এতিয়া মই কলে নাযাব নহয়।
সেইটোৱে তাকো কম ময় এবাৰ কৰি দিম ন থাকিবি এ।
হ দিয়া। হম।
বিটো পুৰা হ'ল।
পথাৰ গ'ল ৰোৱা লগাইছে যে এ তোমাৰ ৰোৱনী আহিছে।
অ'।
তাতেই আছে এতিয়া একেবাৰে একবাৰে সন্ধিয়া আহিব আৰু ঘৰ।
হয় যে এই বোকা ৰোৱা দিনকেইটা বৰ কষ্ট আৰু ন মানুহৰ।
নকবা আৰু ময়ো যাব লাগ মোক কৈছে যাবি নেকি মইচোন নাযাও দেই গোটেই একেবাৰে জু সেইখন পেলও পেলও।
অ ল'ৰা শুলে।
কালি তোমাৰ ৰোৱা লগাব গলো গোটেই একা হাতীযোডাল লাগি আছে ন ভৰিত।
হা।
একে চিঞৰি বাকৰি নাই আৰু মই পিছত দম্বৰুো এৰুৱাই দিছে। সু। কেনেকে টানি এৰুৱাইছে অ কৃষ্ণ যি লম্বাত। তছ তপান নিমগ দি দিল।
উম এ ভয়ো লাগে ন।
এ বহুত ভয় লাগে হাতী জুক চোৱাচোন চিনাজুকো নহয়। বা মোৰ জীব ওলাই গৈছিলে কালি মইতো নাযাও আৰু কৃষ্ণ।
মে বোকা ৰুইয়ে পোৱানাইহে আজিলৈকে।
মই ৰুইছো বাৰু। এতিয়া সিহঁতৰ ঘৰতো তোমাৰ হেৰি কৈছে যে এ তোমাৰ বোকা সিজিছে।
অ'।
তাৰপিছত অ কৈছে কৈছা বোলে তুমি আহিবা তকিয়ে কৈছো কৈছা তুমি আহিবা বোলে ৰুই দিবলৈ মই নাজো জানো যে মই কচো যাম দিয়া দুডাল মান শিকাই আহিমগে।
তাকেতো ঠিকে আহিব লাগে ভনীয়ো গোট আছে নহয় ন তাৰ। দুজনী নেকি।
দুজনী অ ভনীয়েক সি একে ডাঙৰটো।
তাকে দুজনী ভনীয়ে পাইছ।
উমঁ দুজনী নন'ত।
ভালকে থাকিবি অ তই পিছলৈ।
তাকেহে, মৰম কৰে অ দুইজনীয়ে কৰে।
তো'তকে সৰু নে?
সৰু-সৰু মোতকে সৰু।
এই কোবাই দিবি ধৰি
উমঁ, নহয় দে। বহুত মৰম কৰে সিহঁতে। বাৰু এই মই যদি যাওঁ একেবাৰে- সৰুজনীয়েতো স্কুলে নাযায় মই যাম বুলি ক'লে।
এজনী আহিছে ন' ভৈৰৱৰ ভনীয়েক। লগ পাইছিলো। অ খুৰীয়ে জানে নেকি?
সেই নাজানে মোৰ লগৰ বুলি আনিছো।
লগৰ বুলি আনিছ। তাকে মই ভাবিছো দেই, খুৰিয়ে গম পাই নেকি বোলো।
এই নাপায়, ক'ত গম পায়, নাপায়। লগৰ বুলিহে আনিছো।
ল আ
তাকে'হে। নকবা আৰু সেইদিনাখন মানে আনিছিলো যে তাইক হেৰিত আনিছিলো হলীত আনিছিলো।
অহ।
তাইতো হলী খেলি পোৱা নাই সিহঁতৰ ফালে।
অ
সিহঁতৰ মানে কি এইটো হেৰি বস্তি, এ' মিয়া বস্তি নেকি। সেইফালে তেনেকে তোমাৰ পোৱালিখিনিৰ লগত সিহঁতে নেখেলে যে।
অঁ।
এতিয়া আমাৰ ফালে আহি পেলাই পুৰা খেলিছে একদম হলী।
নাপাই যে।
নাপায় অঁহ', -তা'তে ডিপুহঁতক পাই গ'ল।
অঁহ', সেই লিদাৰ কেইটা।
উমঁ। পুৰা একদম এ' দিনত আমি হেৰি কৰো দিনত কিবা পিক- নিক প্লেন কৰো। সন্ধিয়া তোমাৰ হেৰি কৰো এ' গৰু, ছাগলী খেলো আমাৰ ঘৰত।
উ ভাল লাগিলে দিনকেইটা, তাই আহা। তাৰপিছত গ'ল গে। আকৌ বেছি দিন ৰাখিবও নোৱাৰা নহয় সন্দেহ হৈ যাব। সেইকাৰণে আৰু আনিলো কি মানে পঠাই দিলো আৰু সোনকালে।
বি এ টো পাছ কৰ কৈ দিবি খুৰীক।
এ' নামানে বুজিছা।
কি নামানে?
মানে একচেপ্ট নকৰে।
অহ', তেনে কি তাই কৰিম বুলি ভাবিছে এতিয়া যদি নকৰে।
তাক ভাল কাম এটা কৰিব দিম।
উ
ভাল কাম এটা কৰিব দিলেতো অবিয়েচ এতিয়া চোৱা এতিয়া তাৰ একো নাই কাৰণে মাহঁতে একচেপ্ট নকৰে হয় নে। কি কৰি খুৱাব এতিয়া পিছত যদি। তো মই ভাল কাম এটা কৰে তেনেহলে মই ক'ব পাৰিম ন যে এনেকুৱা তেনেকুৱা কামটা। কৰে পিছলে এটলিষ্ট মোক মানে এমুঠি ভাতটোতো খুৱাব পাৰিব।
সেইটোৱে ক।
অ। তাকে তাক কৈছো কাম চাম কৰা ভালকে পঢ়া এতিয়া সেয়া এতিয়া কৰিম বুলি। কৈছে বাৰু ইমান কো যুঁজুতে যুঁজোতে।
উম।
চোৱা এতিয়ো কৰিলোৱা মোৰ ডিগ্ৰী টো কমপ্লিট কৰি লওঁ ভাল। কাম এটা কৰা বোলো তেতিয়াহে হ'ব। কাম কৰিলেহে পইচা আহিব হয় নাই।
সেইটোৱে টো মেইন পইচটোৱে আৰু কম।
উম সেইটোৱে উ উম। এতিয়া মই তাইক তাক ভাল পাই গলোৱে যেনিবা কিনো খাাম সি যদি একোৱে নকৰে।
সেইটোৱেতো।
উম পাঠৰ খাব লাগিব তেতিয়া। হি হুম তাকে জানো কি হয় লাইফ। টো তাকে গৈ আছে বাৰু ৰিলেচনশ্বিপ টো। ঊনত্ৰিশ তাৰিখে আমাৰ দুবছৰ হ'ব নহয় অ।
আহ পাৰ্টি ত দিবি এনিভাৰচিৰি।
হুম এই তোমাৰ আগষ্টৰ হে অ উমহ। উম উ উ আগষ্টৰ টুৱেণ্টি নাইন। আৰু এমাহ আছে।
জি। আমাৰ আছে এই আমাৰ এনেকে এমাহ এমাহ গৈ গৈত আমাৰ গুচি আহিবলগীয়া হৈ গ'ল লাষ্টত।
তোমালোকৰ এবছৰতে গৈছা ন।
নাই উম দু বছৰ পাৰ হৈছে।
দুবছৰ পাৰ হোৱাৰ পিছত।
উম।
উম।
চাগ মাহ দুহেজাৰ মোৰ বয়স। পোন্ধৰ মানত পাইছিলো বোলা পোন্ধৰ নে ষোল্লত। চাৰ ফুটত গুচি অহা নাই নি অ মই চাৰ ফুটত গুচি আহিছো।
চাৰে সোতৰত গৈছা।
অঁ।
অ এতিয়া কিমান চলি আছে ঊনৈশ ন। অ তাকে তোমাৰ তোমাৰ আগতে গৈছে নে চিন।
মোৰ তাই আগষ্টত গৈছে মই জানোৱাৰীত আহিছো।
উম তাই আগতে গৈছে ন।
অ তাই তিনি চাৰি মাহৰ আগত আহ গৈছে মই তোৰ নতুন বছৰ চাৰি তাৰিখে আহিছো।
অ। তাকে সিহঁতৰ বিয়া পাতা নাই নেকি এতিয়ালৈকে।
ত সিহঁতৰ বিয়া পতা নাই বোলা দেই
নাই নাই পাতা উম তাত নিয়ম চিয়ম কৰা নাই নহয় পিছলে দিগদাৰ আৰু
দিদাৰ ক'ৰবাত কিবা কিবি এটা মন্দিৰলৈকে গল ভাল নালাগে বিয়া নোহোৱাকৈ হয় নে
সেইটোয়ে আকৌ বোলে বিয়া নহলে বোলে তোমাৰ ভকতক বোলে একো দিব নোৱাৰি খাবলে
অ মই প্ৰথম প্ৰথম ইয়ালে আহোতে মই চাহ অকনহে বনাই দিওঁ ভাত চাত বনাব নিওঁ নিদিয়েনহয় তেনেকে নাখায় ন নাথ মানো
অ সেইটো হয়
মাৰ বিয়া হোৱাৰ পিছতে আমাৰ ল'ৰা হৈয়ে গ'ল তাৰ আগতেও সেইটো এটা গণ্ডগোল হৈ গ'ল
উম হয় ভগৱানে দিছে আৰু লৈ চা আৰু
হে হে নকবি আও
অ এতিয়া আমাৰ ছাল খোৱাডাল ভাবাচোন সেইডালতটো ছাল খাই দিছে গোটেই গাঁৱৰ মানুহৰ